শুনিছানে?
অহ, তই বাহিৰলৈ ওলাই আহ তোৰ নেটৱৰ্কতটো প্ৰব্লেম দি আছে নেকি।
মই এতিয়া বাহিৰলৈ যাব নোৱাৰিম নহয়।
নহয় মানে বান্দালে হ'লেও।
অহ, নহয় এইফালে আগফালে হেৰি আহিলে যে। ভকত আহিলে। শুনি পাইছ নাই? অহ, ক'।
অহ, তাৰপিছত মানে যেতিয়া পুলিচে ছোৱালীজনীক সুধিলে যে তুমি ক'ত গাইফ হৈ গৈছিলা আৰু ছয় দিন ধৰিতো তুমি ক'ত আছিলা। তেতিয়া ছোৱালজনীয়ে ক'লে মোৰ বোলে হাজবেণ্ডক মই চবাক শিখাবৰ কাৰণে বোলে, হেৰি এইটো পদক্ষেপ ললোঁ বোলে। তাৰপিছত চব-চব কি কি চবা শিখাকাৰণে নহয় বোলে। মই বোলে ট্ৰেইনত উঠোতেই বোলে হাজবেণ্ডৰ লগত বোলে এটা বোলে চিৰিয়াছ কথাত তৰ্কাতৰ্কি হ'ল আৰু সেই কাজিয়াটো বোলে কণ্টিনিউ হৈয়ে আছিলে বোলে সিহঁতৰ মাজত। হাজবেণ্ডে যাতে হাৰ মানি লয় তাৰ যে খংটো বেছি বুলি। সেইকাৰণে মানে তাই কি কৰিলে আধাৰ মানে ষ্টেশচনটোৰ মাজত মানে ট্ৰেইনখন গৈ থাকেতো। গৈ থাকোঁতে মানে এটা চুনচান ষ্টেচনত তাই নামি দিলে। তাই মানে সেই নামি দি পিনে তাত ছয়দিন ধৰি তই তাৰ ক'ত থাকিলে একো খা-খবৰ নাই কিন্তু সেই ফোনটো তাই লগত নিয়া নাই, মানে যদিও নিচে চুইচ অফ কৰি থৈ দিছে ফোনটো। কিন্তু তাই যেতিয়া ষ্টেচনত নামিলে, আঞ্জান যেতিয়া ষ্টেচনত নামিলে। তেতিয়া তাই ৰিয়েলাইজ কৰিছে যে মই ভুল কৰিলোঁ। এতিয়া চাগে চবেই চিন্তা কৰি আছে মোৰ কথা মই ভুল কৰি দিলোঁ, পিছত যেতিয়া পুলিচে সুধিলে পুলিচৰ আগত কৈছে। যে মই বোলে হাজবেণ্ডক এটা মানে শিক্ষা দিবৰ কাৰণে বোলে এইটো কাম কৰিলোঁ। তেওঁ বোলে খংটো বেছি আৰু খং তেওঁৰ যোনটো ভুলটো মানি নলয়।
অহ।
কিন্তু মানুহে ইমান এটা শিক্ষা দিবৰ কাৰণে।
মানে ইমান সেই ঘটনা অহ, সেইটোৱে। যদি সেই-সেই অহ, তাত যদি চেফ মানুহ চেফ তাত ৰাখিবলে যদি মানুহ নথকা হ'লে তাই সেই চোনচান জাগা এটাত তাইক যদি কিবা এটা, কোনোবাই কিবা কৰা হ'লে, কোনোবাই ধৰি লৈ যোৱা হ'লে বা কিবা এটা মানে বেয়া কাম এটা যদি
কৰা হ'লে তাকেতো, সেইটোতো তাই নিজেই মানে দুখী হলহেঁতেন।
অহ, সেইয়াই।
তাৰপিছত এটা কুৱেশচন কৰিছে মানে চবেই যে যে তই তাৰমানে পিছত মাকলে ফোন কৰি ক'লে যে মই ঠিকে আছোঁ চিন্তা কৰিব নালাগে, তাই নিজৰ মাকলে হা। তাৰ শপিছত সেইটোকে চবেই কৈছে যে তই যদি ছেফ আছ দেন তই মাক মাকক মানে সেই ছদিনৰ পিছত কেলে ফোন কৰিছে। ছয় দিন তাই ক'ত থাকিলে?
তাকে।
আৰু এটা অচিনাকি জেগাত তাই কেনেকে থাকিলে কাৰ লগত থাকিলে সেইখিনি মানে তাই কোৱা নাই এতিয়া চাগে কিবা প্লেন আছিলে তাই এইটো মিছা কথা কৈ দিছে। তাৰ পিছত ছয়দিন হৈ যোৱাৰ পিছত তাৰ মানে নিজে হেৰি কৰিছে কাৰণ ফোন কিয় ছুইচ অফ কৰিব হয় নে নাই।
সেইয়াই। উম, নহ'লে ঘৰৰ মানুহ কৈ কেনে ইনফৰ্ম কৰিব লাগিছিলে যে মইনে এনেকুৱ একুৱা কৰিলো। এ দেন মোক মানে বিচাৰি না থাকিব মই নিজে হলেও ফোন কৰিম বা কিবা এটা কৰিম কাকো আ খবৰ নাই দিয়া ছদিনৰ পিছত তাই কল কৰিছে।
তাকৌ অচিনাকি এটা ষ্টেশচনত নামি দিছে অকলে অকলে মা কিবা গোন্ধাইছে দেই উম।
তাৰ পিছত স হেৰি কাৰেণ্ট আহছিল নে নাই তহঁতৰ?
আহিলে অ'।
আহিলে ন?
বৰষুণ দিছে পাই।
অ', হয় নেকি?
তাকে মানে আজিকালি মোবাইল বিলাকত চাই থাকো যে ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক স ঘটনাবোৰ দেখি দেখিলে মানে ভাবোঁ দেই ক'তো চছেফ নহয় অকলে আজিকালি কিছুমানে কয় যে অকলে অকলে কৰিব লাগে যাব লাগে সাহস কৰিব লাগে। আজিকালি ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্ নাই চব অকলে অকলেই গৈ চবৈ কিন্তু এইবিলাক শুনিলেত তো ভয়ে লাগে ন।
উম, সেয়াই ভয় লাগেতো। মানে বিশেষকে ছোৱালী মানুহৰনো আৰু সেইদিনা উম, মানে ইমানেই মানে লৰা ছোৱালী আৰু এটা কবাতেই অ কামাা খ্য মন্দিৰৰ ওচৰত বোলে। এ ৰাতি সদায় লৰাটো মানে এ প্ৰায় মানে বাহিৰতে থাকে আৰু বাহিৰত থাকে। থাকে মানে কাৰবাৰ ঘৰত থাকে বা কেতিয়াবা মানে ওলাই যায় আৰু ৰাতি তাৰপিছত নেক্সট ডে মানে আহি যায় বাইক সেইটো মানে ভাবে আৰু আহিব আৰু ল'ৰাটো বাহিৰলৈ গৈছে আহিব কিন্তু তাক সেইদিনাখন কি হ'ল ৰাতি আহ ৰাতি মানে হেৰি হ'ল এ বাহি মানে ওলাই গ'ল আৰু ওলাই যোৱা তে ভাবিলে যে ৰাতিও হল বায়েকে ভাবিলে যে আহিব আৰু পিছদিনাখন নাই তাৰপিছত নাই মানে আহিব আৰু ৰাতিপুৱা হ'ল যেতিয়া তাৰ পিছত কাৰবাৰ পৰা ফোন কৰিছে বোলে এনেকে এনেকে মৃতদেহতটা পাইছো। মানে গম পালে চাগে আৰু তেওঁলোকৰ বুলি তাৰপৰা এনেকে ফোন কৰি গৈছে তাৰপিছত তাত আহিলে। তাত অহা পিছত কৈছে যে ল'ৰা এটাই মানে মৰিয়াই মৰিয়াই ৰাতি বাঁহ এটালে মৰিয়াই মৰিয়াই তাক মানে মাৰি পেলালে।
অ'।
চি চি টিভি কেমেৰা ওলাই আছে মানে একদম মানে চ তাৰ পিছত মানে কোৱা কথা খিনি তাক যেতিয়া আকৌ ধৰিলে যোন ত মানে মাৰিছিলে তাক যোনে পাব্লিকে ধৰি মেলি কৰিছে সেইখিনি ভিডিঅ' দেখি আছিলো। তাৰ পিছত আকৌ চি চি টিভি কেমেৰা আছিলে চাগে তাত সেইটো দেখিছো এনেকুৱা বাহ এডালে মানে এবাৰ আহিলে। মৰিয়ালে মৰিয়ালে সি শুই আছিলে নে কি কৰি আছিলে নাজানো এনেকুৱা মানে হেৰি টাইপৰ এ ফ ফুট ফট বোৰ থাকে যে সেনেকুৱা টাইপৰ হা ভৰিত তটো মানে এ এনেকে হেৰি হৈ আছে তোৰ ৰাস্তালৈ মানে পৰি আছে আৰু মানুটো মানে যেনেক ঢেল খাই মানে পৰি আছে তাৰপিছত ইটো লৰাই কি পৰিছে যোনটো মানে মাৰি পেলালে, মানে সি আহি কেনে একদম ডাঙৰ এনেকুৱা লাঠি মানে বাহ চাগে, বাহ এডালে আহি কিনে একদম ডিঙিৰ ওচৰতে ধাম ধাম কৰি মাৰিছে, মানে কেনেকুৱাকে মাৰিছে মানে। এটা বস্তু আমি ভাঙিবলৈ হ'লে কেনেকে মাৰো?
উম।
এটা বস্তু যেতিয়া টান বস্তু এটা যদি আমাক ভাঙা-ভাঙিবলৈ লওঁ আমি কেনেকে মাৰি-মাৰো মানে এটা বস্তু, এনেকে মানুহক মাৰিছে। আকৌ এবাৰ আহিছে তাতকে সৰু লাঠি এডাল, লাঠি নহয়, চ'ৰি, বাঁহ দেই। বাঁহডালে আকৌ মৰিয়াইছে, মৰিয়াইছে। মানে মাথা অৱস্থা নাই মানে, মাথাৰ পৰা ডিঙিলৈকে মাৰিছে মানে। ককাকে মৰিয়াইছে, মানে অকমান মানে কাম মানে সি বস্তুটো কৰোতে, সেই মৰা টাইমত অকমানো মানে গাত অকমান হেৰি নালাগে নেকি মানুহৰ? কেনেকুৱাকে কৰিব পাৰে বাৰু।
জানো কিবা হেৰি সোমাই আছে নেকি, সেই মানুহ বিলাকৰ গাত।
আৰু কেচটো কৰাৰ পিছত, এটা বেয়া কাম কৰাৰ পিছত, যিকোনো হওঁক যি বেয়া কাম কৰক, যেতিয়া ধৰা পৰে তাৰমানে কি থাকেগে? একো নাথাকেগে নহ? তাৰপিছত আৰু যে এটা জেৰাই গাও কেচ শুনিছিলেই চাগে?
কি বাৰু?
এই যে এ নামটো কি আছিলে পাহৰিলো উ বাৰু, মানুহজনে যে হেৰি কৰিছিলে মানুহজনক যে মৰিয়াই, মৰিয়াই ধুমুচ দি কেনে যে মাৰিছিলে?
মই নাই শুনা দেই।
অ', এই ধুমুচ দি কেনে মৰিয়াই, মৰিয়াই মাৰিলে মানুহজনক, মানুহজন আছিলে মানে পুৰা মানে হে শিক্ষক আছিলে এজন হা। ভাল, আৰু ল'ৰা-ছোৱালীক টিউচনো কৰাইছিলে। তাৰপিছত সেই পৰকীয়া প্ৰেম-প্ৰেম কৰি কেনে মানে মানুহজনক একদম সেই ল'ৰাটোৰ লগতে, সেই মানুহজনৰ লগতে মানে নিজৰ মানুহজনক মৰিয়াই, মৰিয়াই মাৰিলে।
অ'।
তাৰপিছত সেয়েই মানে-মানে চকুৰ আগত বা কাণে শুনি সেইবোৰ আমাৰে মানে কিবা লাগি যায় আৰু কৰা মানুহখিনিয়ে মানে কেনেকে কৰে মানে, সেইটো কাম।
সেইকাৰণে আজিকালি মানে আমি হ'লেও নহ, হাতত কিবা এটা লৈ থাকিব লাগে নিজৰ চেফটিৰ কাৰণে।
অ', অথনি পাইছিলো হা? অথনি পাইছিলো হা, অ', মানে ছোৱালীখিনিৰ কাৰণে এটা চেফ নাম্বাৰ দিয়ে নহ? তোৰ মানে কিবা নাম্বাৰ এটা দিছিলে পাহৰিছো মই, স্ক্ৰীনশ্বট মাৰি পেলাই পাহৰি থাকিলোঁ। মাৰিবই লাগিছিলে, সেইটো ম ভুল হ'ল মোৰ। অ', অ'।
তোৰ লগত যদি ভগৱানে নকৰক এনেকুৱা কিবা যদি হৈ যায়, তই তোৰ কলটো ফোনটো উলিয়াই নাম্বাৰটোত ফোন মাৰিবলে তো সেইখিনি সময় বা সুবিধা পাবি?
সেইটোৱেই নেপাও। বাত, কেতিয়াবা যদিও সুবিধা পাওঁ, তেন্তে কিবা এনেকে কৰিব কৈছিলে দেই? ফোন কলত মানে কিবা পিজ্জা অৰ্ডাৰ কৰিছোঁ বুলি, মানে ঘপকে এনেকে ফোনটো মানে হেৰি কৰিবলৈ কয়, পিজ্জা অৰ্ডাৰ কৰিছো বুলি তেতিয়া বোলে সেই নাম্বাৰটো কলে মানে গম পাই যাব, মানে ক'বতো নোৱাৰি ডাইৰেক্ট মোক ইয়াত নেপ কৰা হৈছে বুলি, মানে যদিও ফোনটো থাকে মানে মই পিজ্জা অৰ্ডাৰ কৰিছো আহিছে নে নাই? সেনেকে মানে, ফোনটো কৰিলে মানে গম পাই যাব। আৰু এটা এটা হেৰি দিছে, যদি নখ থাকে নখে আঁচুৰি দিব আঁচৰিবলে কৈছে।
অ', মানে এটা কথা কওঁ হা, আমাৰ বিলাকৰ ইয়াত নহ যিমান ডাঙৰ কেছ হলেও ন, পুলিচৰ কথা কৈছো, যিমান পাৰে পিছ হুহঁকিয়েই থাকে সিহতি। আজিলৈকে কোনটো কেছ শুনিছো, যোনটো কেছত যে সিহঁতি লগা লগ মানে সিহঁতক মানে আহ শ্বুট কৰি পিনে মাৰি দিছে বা সিহঁতক এটা হেৰি দিছে। মানে পানিচমেণ্ট দিছে কিবা শুনিছ? আজিলৈকে একো হোৱা নাই, মানে নিউজে চিউজে দিব।
অ'।
নিউজে চিউজে দিব, কেইদিনমান থাকিব, খতম কেছ। এতিয়া সেইবোৰ বাদ দে সেইবোৰ বাদ দে এতিয়া আমাৰ জুবিন দাই ন্যায় পালে জানো এতিয়ালৈকে
সেয়াই ইমান ডাঙৰ এজন ভগৱানৰ তুল্য মানুহ এজনে যদি ন্যায় নাপালে আমি, আমি কি? আমি একদম, আমি ক'ত আশা
তেওঁৰ চাইডত কিমান ডাঙৰ ডাঙৰ মানুহৰ চাইডত আছে তেওঁৰ পক্ষে
সেয়াই গোটেই অসমখন, গোটেই অসমখন সাক্ষী মানে।
ত' সেইবিলাক তেৱে যদি আজিলৈকে একো এটা হেৰি নহলেগে কি কৰিব পাৰিছে ইমান দিন লাগে নেকি তেওঁ তেওঁৰ কামত মানে ইমান দিনটো লাগিব নালাগে ন।
মানে সম্ভৱ ছেফ কৰি থৈছে সিহঁতক মানে জেলত হৈছে বুলি বাহানা সিহঁতক চেফ কৰি থৈছে, কাৰণ পাব্লিকে পালে পাব্লিকে পালে তো সিহঁতক একদম সোধাই নেৰে।
এইবোৰ চব লিংক হৈ থাকে নেকি।
চব
সেইকাৰণেতো কাকো একো শাস্তি নিদিয়ে।
অ' মানে হেল্ল'। কি কৈছ? উম।
নাই এইবোৰ চব লিংক হৈ থাকে বোলো।
উম এবছৰ হ'বলে হ'ব এতিয়া।
উম।
ইমান দিনে দৌৰিয়ে ফুৰিছে চবে সাক্ষী দিয়ে আছে। কোৰ্টলে গৈয়ে আছে তাৰ পিছতো একো হোৱা নাই। সাধাৰণ মানুহেনো কি পাব ন্যায়
তাকেটো ইমান প্ৰুফ পাইছে সিহঁতি, সিহঁতক ডাইৰেক্ট চুট কৰি মাৰি পেলালে হ'ল। ক'ত আছে সিহঁতে কি কৰিছে খবৰ লৈছে কোনোবাই দুদিন মান নিউ যে বাতৰিয়ে দিলে এনেকে তেনেকে ইয়াত আছে ত'ত আছে ইটো জালৰ পৰা সিখন থানালৈ লৈ গৈছে সেইটোয়ে আৰু
মোৰ তাতে ছেভ কৰি থৈছে জানানে, ছেভ কৰি থৈছে পুৰা। ডাঙৰ ডাঙৰ মানুহ পইচা দিব।
শাম শ্যামকানু মহন্তটোৰ ৱাইফ মাজতে চেম্পু কি বা টি বি সেইবোৰ যোগান ধৰিলে সেইবোৰ ইমান যদি ফেচিলিটি লৈছেই থানাট টো ভালকে আছে চাগে ন।
উম। ভালকেই আছে কোনে চাই ফুৰিছে সিহঁতক।
সেই দুদিন মান, দুদিন মানটো নিউজে চিউজে একদম ফালি চিৰি কৰিছে। মানুহৰ ভিৰ কোনে এতিয়া লাগি আছে কচোন সেই দুদিন মানৰ খেল চব।
উম, আৰু এতিয়া অ' আৰু এতিয়া কাম কৰা মানুহে এটা এবছৰত এটা ঘৰো হৈ যায়। এটা ঘৰ ধুনীয়া একে মানে তোৰ চত তট দি মেলি ধুনীয়া কমপ্লিট হৈ যায়। বছৰত হয়নে পইচা থাকিলে। আজি লৈকে উম মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সোণাপুৰৰ যোনডখৰ হয় য়াদ দখৰ মই গ'লো সেইদিনাখন। দেখিটো যেন মানে ধুনীয়া ধুনীয়াকে, কৰি থৈছ কিন্তু পিছফালে যোনটো তই দেখিছিলে চাগে ভিডিঅ'ত মই বাৰু দেখিলোগে। এই যে পাহাৰ নিচিনাকে ওপৰৰডোখৰ যোনডোখৰ মানে অ, দুখৰকে আছে, সেইডোখৰত মানে এতিয়াও সেই জুবিন, জয় জুবিন দা। জুবিন গাৰ্গৰ মানে নামটো মানে সৈতে চব এতিয়াও মানে তাত মানে আছে, সেইখিনি টাইমত মানুহ উঠি উঠি তাৰ পৰা চাই থকা নাছিলে জানো? এতিয়াও সেইখিনি সেনেকুৱা হৈছে, খালি মানুহ নাই। সেইখিনি এতিয়ালৈকে এতিয়ালৈকে মানে যেনেকে আছিলে সেনেকে থাকিলে, চব ফালে এটা এতিয়ালৈকে এবছৰ হ'বলৈ হ'ল কমচে সেই মন্দিৰ ভাগ মন্দিৰ ভাগ বুলিয়ে কৈছো, চবে মন্দিৰ বুলিয়ে মন্দিৰ ভাগ বুলিয়ে যায় তালে। আজিলৈকেতো কমপ্লিট হৈ যাব লাগিছিলে।
লাগিছিলে, এতিয়া মানে জুবিন ক্ষেত্ৰ বুলি ক'লে যিটো ইমাজিনেশ্যন হয়, সেইটো ইমাজিনেশ্যনত হোৱা‌ গে নাই বস্তু
হোৱাগে নাই, কিন্তু তেওঁক লৈ তেওঁ মহানতাই মানে চবকে টানি নিছে। তেওঁ যোনখিনি মানে দি থৈ গ'ল, সেইখিনিয়ে সেইখিনি মানে মনত পেলাই চবে মানে তেওঁৰ ওচৰলে গৈছে, ভগ ভগৱানৰ তুল্যত। কিন্তু মানে সেই যোনটো গৈ ভাল লগা এটা ধুনীয়া পৰিৱেশ সেইটো আৰু অকণমান মানে উন্নত হ'ব লাগিছিলে হয়নে?
লাগিছিলে, লাগিছিলে।
নাজানো সেইবোৰত, চৰকাৰে চৰকাৰে সেইখিনি বস্তু